কি কৰিছা কি কৰিছা হেল্ল' হেল্ল'
শুনিছা
হেল্ল' অ শুনা পাইছো তুমি শুনা পাইছা হেল্ল' হেল্ল' তোমাক শুনা পাইছা নে নাই মই শুনিছো তুমি শুনিছানে নাই
শুনি আছো
তুমি শুনিছানে নাই
শুনিছো শুনিছো
শুনিছা ন অ আচ্ছা কি কৰি, হেল্ল'
আছোঁ এনেই অহ খোৱা। এ নেটৱৰ্ক অলপ ইছ্যু চলি আছে সেইকাৰণে।
অ প্ৰথমতে মই শুনি আছোঁ। তুমি হেল্ল' হেল্ল' কোৱা তুমি মোৰ ভইচটো শুনা পোৱা নাই।
তুমি শুনা নাই একো
হ'ব পাই চাগে।
এ মই বহি আছো ইয়াত অ শুই আছিলোঁ।
আহ ভাত খালা নাই দুপৰীয়া।
তুমি খালা।
খালো
আহ দালি, মৰিচা, আলু ভাজি। আচাৰ চিপছ ভাত
আয়ো' মেগী আৰু চিপছ ন।
মেগি নহয় চিপ চন।
নহয় ভাতৰ লগত মেগী আৰু চিপছ।
সিদিনাখন তুমি মোক নামাতাকে গুচি গলা ন। চাহ তাহ মই বনাই দিলো বিন্দাচ খালা আৰু মোক নামাতিলাও ন বহুত
নহয় কিবা এটা হ'ল চাগে তেনেকুৱা নহয় অ কিবা এটা হেৰি মোৰ জলবাজি হৈ আছিলে এফালে যাবলৈ আছিলে সেইটো কাৰণে।
বহুত বেয়া পাইছোঁ মই তোমাৰ বুইছানে।
হেই বেয়া নাপাবা দেই মই তোমাক নো পাহৰিম নে বেয়া পাম নে।
হি হি ম ভাবিলো বা মই চাহ তাহ বনাই দিলোঁ বিন্দাচ খালে আৰু গুচি গ'ল।
নহয় মোৰ কিবা এটা কিবা এটা জলবাজি হ'ল। ক'ৰবাত যাবলৈ ওলাই আহিছিলো যে মই সেইটো কাৰণে
তাতে আকৌ পৰি ধৰি আহিছা আৰু
হা
পৰি ধৰি আহিছে।
অ সেইকাৰনে পৰিলো তাৰপিছত আৰু কোনোবা এগৰাকী আহিছিলে যে চাইদৰ। সেয়া কথা পাতিলো তাপা জল বাজি ফোন আহি গ'ল যে মই মানে মেম গৰাকীক মিছন চাৰিআলিৰ পৰা আনিব লাগে। সেইটো কাৰণে বা পৰিছো পৰিছো কেনেকে জানা নাই এই গৈছো চিলিপ খাইছো এই পৰি চিলি মানে গৈছো যে ভৰিতো থেত ৰখি ৰখি চিলিপহে খাইছো। তাইৰ তলত এনেকুৱা পিছল হৈছে বা ফ্ৰি। ভাত খালোঁ অ আজি হোটেলত খালোঁ।
কিহে দি খালা থালি খাইছা চাগে ন।
অ থালি খাইছোঁ চিকেন খালোঁ এনে পৰক খাও আজি চিকেন খালোঁ। সেই মানে আমাৰ সেইখিনিতে দোকান এখন আছে ভোট জলকীয়া বুলি তাৰপিছতে সেইখিনিত মানে ইমান ইমান ধুনীয়া বনাই নহয় মজা লাগে খাই আৰু তোমাৰ থালিও কম বহুত কম। তোমাৰ চিকেন থালি ওৱান ফৰ্টি তাৰপা তোমাৰ ভেজ থালি এইটটি। থালি ওৱান ফিফটি, বইল পক থালি ওৱান ছিক্সটি বহুত কম। আৰু খানাও মজা দিয়া আৰু গৰম গৰম কি ধুনীয়া খানা।
খালে এ দিয়া।
অ অ সদায় নাখাও আৰু সদায় ধৰি লোৱা ওৱান ফৰ্টি, ওৱান ছিক্সটি। খাব নোৱাৰিতো কিন্তু মাজে মাজে খাই দিওঁ আৰু যোনদিনা অ সেইটোয়ে কথা তাৰমানে কি হ'ল জানা আজি সুধি কৰিলো ন হাতৰ সুধি। সেয়া কৰোতে টাইম হৈ গল টিফিন চিফিন বনাব একো চো নহল নাখালো ৰাতিপুৱা চাহ একাপ খাই ঘৰৰ পৰা ওলাই আহিলোঁ।
তাকে মোৰো মোৰো নিজৰ কাপোৰ কেইটা ধুতে মোৰ মজা ওলাইছে। মই যে মোৰ চুৰ ঘূৰাই পৰি যাব ধৰিছো আজি।
একো নোখোৱাকে তাতে।
অ মানে ৰাতিপুৱা জাষ্ট চাহ আৰু নিমকি খাইছিলো বাকী তাৰপিছত খোৱাই নাই।
হম। তাকে মা কলে গল
মা আছে এই দেউতা আহিছে যে ভাত দিব গৈছে।
অ তোমাৰ মোবাইলটো লৈ গৈছিলে ন কোনোবাই?
অ মানে মোৰ চিমটো আছে যে তাত মোৰ ফোনটো বেয়া হৈছে ন। দিছো বনাবলৈ বেং বনাই নাই দিয়া এতিয়ালৈকে মাথাটোয়ে মোৰ বেয়া হৈ যায়।
মই মাজতে তোমাৰ যিটো নাম্বাৰ সেইটো নম্বৰতে কালি নে পৰহি এই কেইদিনতে বাৰু মেছেজো কৰিছিলো তোমাৰ হোৱাটছআপ চলা
অ হোৱাটছেআপ মই মানে কি জানা সেইটো ফোনত হোৱাটছেআপ আছে মই কিনো হোৱাটছআপ টো অনা-নিয়া কৰি থাকিম। সেইকাৰণে হোৱাটছআপটো সেইটো কৰিলো মানে ইয়াত- খোলাই নাই তা'তে হোৱাটছআপ আছে আৰু। মোৰ লগৰ কেইজনীও বোলে কালি কৈছিলে মোক মেছেজ- কৰিছে বুলি। তাৰ পিছত মই কৈছো মই টো মেছেজ পোৱা নাই। মোৰ- বোলো এইটো নম্বৰ হোৱাটছআপ মই খোলাই নাই তা'তে খোলা আছে। সেইয়াই আৰু। বাকী ৱেডাৰটো টো ভাল লাগিছে এতিয়াহে ভাল লাগিছে। উথনি যে ইমান ৰ'দ বাপৰে গৰমত থাকিব পৰা নাই।
মই আকৌ ৰ'দ দিছে যদিও থাকিব পৰা নাই আজি টো ভাল হৈছে কেলে একদম চাৰিটা বজাত- পুৱা পৰা ৰাতিপুৱা কাপোৰ ধুইছো জানা আঠটা বজালৈকে। আঠটা বজাত গা, মোৰ লৰা- লৰিকে ধুই ওলাই আহিছো অ অ গোটেই আমাৰ এ এটাই ৰুম এতিয়া বৰ্তমান ন' বনাই থকাহে হৈছে ঘৰটো। সেই ৰুমটো তোমাৰ সমস্ত কা কাপোৰ নোলাই জানো।
উম এ' আমাৰ ঘৰত মই মাক- সুধিছিলো নহয় কিমান টা কাপোৰ ধুবা নে ত' মায়ে- কৈছে এ' নাই মই কাপোৰ চাপোৰ নুধো বোলে বাচ পানীতটো ছটিয়াম হৈ যাব আৰু কিমান নো মানি থাকিব বাহিৰতো চবতে গোটেই ৱাল খনত-
বেয়া লাগে এনেই চোৱা হলো মোৰ গোটেই দুুনীয়া খন ধোৱা হয়। আৰু ইয়াৰ হ'লেও আৰু এবাৰ- গেছ-চেছ চব মানে ধোৱা হয় টো আজি চাৰিটা বজাৰ পৰা সেইখিনি কৰি আঠটা বজাত গা, মুৰ ধূই ধুই আহি আকৌ গেছ-চেছ সোপা ধুই মুচি গেছ টেবুল সেই সোপা কালি টেমা-টুমোলী সোপা ধুই থৈছো ৰা
উম' হম'
মাইকী মানুহ নহয় জানো ভাল নালাগে কিবা এ' তা'তে আজি এটা কথা ভাল হ'ল লৰা স্কুল নাই সেইটো কাৰণে সময়তো আৰামত পাই গলো। আজি হেৰি নাই মহৰম আছিলে না সেইটো কাৰণে ল'ৰা স্কুল নাই স্কুল নাই কাৰণে গোটেই সময়খিনি পাই গইছো একেবাৰে কাপোৰ ধুই ধুই হাত ভৰি হেতা পৰি গৈছে। ৰ'দ দিলে গৰম লাগিলো কি হ'ব। অ হয় নে। বাকী কৰবাত ফুৰিব নোযোৱা? '
ফুৰিব যাম বুলি ভাবি আছো।
ব'লা তিপি চাইডে যাওঁ?
থিপি ছাইডে গ'লে ভাল আছিলে ন'?
এই গৰমত মজা লাগে। আৰু জুলাই দুদিনমান যাব দিব লাগে। ওলাব লাগিব ৰবা। মই তোমাক খবৰ দিম।
মোৰ চিনাকি ড্ৰাইভাৰ আছে বাৰু। আমাৰ মাৰ ঘৰৰ ওচৰত। সিমানে এনেকা টুৰিষ্টবেলাককে অ' মানে আনা-নিয়া কৰে। অৰুণাচল ছাইদ ফালে যায়।
উম।
কিন্তু
বেছি নপৰেতো। বেছি নপৰে নহয়।
উম।
মানে ভাল লাগে, সেইটো চাইডে গৰমতো। পাছ বনাব লাগিব, আগতে বনাব লাগিব। আজিকালি অনলাইন বনাব পাৰি অনলাইনতে। কম খৰচতে হৈ যাব। কম খৰচত হৈ যাব।
তাকে। আগতে আমি গৰম দিনত কবয়ে একলেন যাম বুলি। কিন্তু আজিকালি কলেন যাবই মন নাযায়। যি হে একলেন।
কোৱাচোন পানীটো মেইন কথা হ'ল তোমাৰ গোটেই মানুহে থূ- খেকেৰা কোনোবাই চাগে মুটিও দিয়ে। মোৰ সেই বস্ স্তুটো ঘিন লগা হ'ল আৰু। গৈছোঁ মইয়ো। মইয়ো গৈছোঁ বাৰু।
আনহাইজেনিক হয়। অলপো হাইজেনিক নহয়। পানীটো চেঞ্জো নকৰে।
আৰু ঠাণ্ডা নহয় নহয়, পানীটো চাবচোন। গৰম পানীটো। মানে লিমিতৰ হেৰি আৰু একেবাৰে উ তলা গৰম নহয়টো বাৰু। কিন্তু মানে সেই এই যিটো মানে টিপি চাইডে গ'লে, তোমাৰ হেৰিটো ৱাটাৰ ফলছটোত তোমাৰ যিটো পানী একদম ঠাণ্ডা ভাপ বা ফিল্ডটো ঠাণ্ডা, কিন্তু তোমাৰ একলেনৰ ভিতৰত সেইটো ফিল্ড নাই। তোমাৰ অশান্তিহে লাগে।
উম।
আৰু মোক
কিছুমান ৱাটাৰ পাৰ্ক আছে ভাল, কিন্তু এই একলেনটো বৰ্বাদ হৈ গৈছে।
একলেনৰ মোৰ এই বাথৰুমকেইটাও ঘিণ লাগে আনকি।
ছিঃ।
মানুহবিলাকে ইমান লেতেৰা কৰি থয়। মানে কাপোৰ চেঞ্জ কৰা এটা বাথৰুম দিয়েতো। মোৰ সেইটো ঘিণ লাগে। গৈছোঁ মই, বহুত বছৰ আগতেই গৈছোঁ বাৰু। ছোৱালীকালতেই গৈছোঁ। কিন্তু সেইয়া মানে পোৱালি লৈ যাবলৈও মন নাযায়। নিজে যাবলৈও মন নাযায়। এনেই ধৰি ল', ল'ৰা-ছোৱালী ফুৰাবলৈ পালে ভাল লাগে, হয় নে নহয়? কিন্তু মই সেইবিলাক জেগাত মানে নিবলৈ মানে আনহাইজিন ফোলো- মানে ফিল নিজে কৰোঁতো। সেইটো কাৰণে মানে হেৰি একেবাৰে মন নাছে।
উম।
মেইন কথা হ'ল সেইটো।
সেইটোৱে আৰু ফুৰিব গ'লে এটা ভাল প্লেচ লাগে ন'? মানে য'ত নেকি চব সুবিধা আৰু হাইজেনিক হয়।
সেইটো চাইডে ধুনীয়া লাগে। আকৌ তোমাৰ হেৰি যাব পাৰিতো এইখন কি জেগা আছিলে? ভৈৰৱ কুণ্ড। মই সেইখন জেগাত যোৱা নাই। নামেৰি ফালে পৰে নেকি ন' ভৈৰৱ কুণ্ড?
ভৈৰৱ কুণ্ড এইফালে, নামেৰি ফালে নপৰে। ভৈৰৱ কুণ্ড অলপ এইফালে, কি আছিলে? বাংলাদেশ বৰ্ডাৰ নে কিবা এটা বৰ্ডাৰ আছি
হয় নেকি?
উম, বৰ্ডাৰ ওচৰত পৰে।
উম, মোৰ ভৈৰৱ
একো নাই কি জানা ব্ৰিজ এখন আছে মানে মই জাষ্ট ফটোত দেখিছো আৰু ব্ৰিজ ব্ৰিজ এখন আছে ব্ৰিজৰ তলেদি নদী বৈছে আৰু চাইডত লেফট চাইড, ৰাইট চাইড পুৰা মানে জংঘলে জংঘল তাত মানে কিছুমান আৰ্মি আৰ্মি বিলাক অহ, কেম্পিং কৰিব পঠিয়াই, বাকী তাত চাবলগীয়া একো নাই, ভালুকপুঙততো এটলিষ্ট আছে অলপ চাবলৈ। সেয়া মানে চিনোৰী টেনেৰি তেনেকা আছে, নামেইটো আছে কিন্তু তাত মানে অলি নদীখন আৰু কিছুমান মানে ডেইলি মাৰ্কেটচ টাইপত আছে আৰু
আচ্ছা,, হ'লেও যাব মন যায় আৰু এবাৰ গ'লে হেঁপাহটো পল মানে নাথাকে আৰু
না মোৰ এই ভৈৰৱ কুণ্ড নহয় মোৰ এইফালেহে যাব মন আছে অলপ পাহাৰীয়া এলেকা বিলাকতহে যাব মানে।
এই তুমি তেনে শ্বিলং ফালে মোৰ ইমান যাবলৈ মোৰ চখ নাই।
মই শ্বিলং ফালে এবাৰ গৈছিলো বাৰু কিন্তু মানে মোৰ মন ভৰাই চাব নাপালো মই বস্তুবিলাক কি জানা মানে ৰাতি পোৱা ধৰা গৈছো গৈ মেলি অহ সন্ধিয়া গুচি আহিছো তেনেকাতো ভাল নালাগে ন য'ত মানে ঘূৰি যাব লাগে তাত মানে কেইদিনমান ষ্টে কৰি পেলাই ঘুৰিব যোৱাটো বেছি ভাল লাগে। এক্সপ্লৰ কৰি কৰিবলৈ বেছি ভাল লাগে। আৰু এন মই আৰু এটা মেইন কথা একদম দুখ লগা কথা তেতিয়া মোৰ ফোন নাছিলে মই ফোনত কি ফটো উঠিম কোৱাচোন আৰু কিছুমান মেমৰিজ ৰাখিবলৈ এতিয়া ধৰা আমি ঘুৰিব গৈছো মোৰ যদি ফোন নাই তোমাৰ তোমাকনো কিমান বাৰ খুজি থাকিম কিছুমান থাকে ন' মানুহ এতিয়া তোমাৰ কথা কোৱা নাই। কিছুমান মানুহ থাকে ন'ফটো খুজি থাকিলে নিদিয়ে- নিদিয়ে তাৰ পিছত ডিলিট কৰি দিয়ে।
সেইটো বুলি নহয় ভাল নালাগে লোকৰ ফোনত পাম বা নাপাম।
অহ, সেইটোয়ে আকৌ মই -মই মানে এইখিনিতে লৈছিলো বা আই লাভ শ্বিলঙৰ ওচৰত ফটো উঠিচ ছিল মোৰ জেঠাই কাক জেঠাইৰ ফোনটো উম ফটো দিম বুলি দিম দিম দিম কৈ পেলাই এতিয়ালৈকে মোৰ শ্বিলঙৰ ফটো নাপ
উম, গুৰুত্ব নিদিয়েতো বেলেগৰ ফটো কাৰণে যোনে নহওক মানে। যোনেই নহওক এতিয়া মই যেনেকুৱা খছো অহ উম এতিয়া মোৰ সেইটো নাই তুমি বহু তুমি মো ফুটো উঠিলা মাৰি খুজিলা তুমি মই লগ
উম, কিয় তুমি আমিচোন ফাংচন যাব যাওঁতে ফটো উঠোতে চোন আমি তুমি চোন দিয়ে
অহ লগা লগ শ্বেয়াৰ কৰি দিছো, আকৌ পাছত মই পাহৰি যাম বুলি জানো যে মই সেইকাৰণে পৰা পক্ষত মই মনত পেলাই দিয়ে দিওঁ।
উম
কোৱা আছে মানে এটা হেৰিয়তহে মাৰে হে
এটা খোলা হ'ব লাগে ন' মানে ফোনত উঠিছে হওক দিয়া তাইৰ ফোন নাই বা কিবা প্ৰব্লেম হৈছে সেইখনে উঠিছে দি দিব লাগে ফটোটো
উম, সেইকাৰণে মই এইবিলাক লোকৰ ফোনত যে আশাও নকৰোঁ সেইকাৰণে মই দামী- দামী ফোনটোহে লৈছো। মই ফোনটো এতিয়া চল্লিছ হাজাৰ দি লৈছো, মোৰ নো কি দৰকাৰ চল্লিছ হাজাৰ দি ফোন এটা লবলে আৰু মই তো সুজিব নোৱাৰো নোৱাৰোঁ মই ভিক্ষাৰী নিচিনা সেইটো মোৰ চিধা কথা ভাই।
হ'ব দিয়া ন' বাকী আমি ফুৰিব গলে তোমাক জনাম বাৰু
হম দে
আহ, ঠিক আছে দিয়া।